ঔ
হয় ক'ত আছে বাৰু আপনি?
ন এই ঘৰতে গৰম এইটোত মানে ক'তনো ওলাই যাম আও।
হয় হয় হয় আপোনালোকৰ। আ হেৰি হাল বোৱা যিখন যন্ত্ৰ আছিল আ আমাৰ এইফালে হাল বাবলে অহা কথা আছিল। মই বোলো আপোনালে ফোন আপোনালৈ গামু কি যন্ত্ৰ ভাগৰ জৰিয়তে ফোনভাগ লগ গোৱা হৈছিল।
হয় হয়। মানে যন্ত্ৰভাগৰ আপোনাৰ হেৰি হৈছে অ এতিয়া এই তেলটো নাইকিয়া হৈ আছে ম- তেল আনিবলে মানুহ পঠাইছোঁ বাৰু।
আজিকালিতো তেলৰ কথা জানেই আৰু এই ইথানল মিলাই দিয়ে আপোনাৰ বিছ শতাংশ পেট্ৰলত।
হ হ হা বাৰু এইটো।
যদি মই ধৰক টেংকীটো ফুল কৰি বি বিছ বিঘামান বাব পাৰিছিলোঁ এতিয়া সেই তেৰ বিঘা মান হে হয়গে মানে টানি টুনি।
ভাবিছোঁ মই মই বোলো আপোনোকৰ জন্তদাক মই পঠিয়াই হাল বাবলৈ পঠোৱাৰ কথা আছ-
নহয় নহয় আপুনি সেইটো চিন্তা নকৰিব মই যন্ত্ৰভাগ। পঠিয়াই দিম মই সেইটো আপোনাৰ দায়িত্ব ল'লোঁ যেতিয়া কামভাগটো কৰাহে দিম আও।
হয় হয়।
অ তাতে চালকজনৰো মানে গা ভাল নহয় কালি সি সেই ক'ৰবাত গৈ পেলাই বোলে কিব কিবি খাই দিলে গৰমত মাংস ভাত। আৰু কিবা কিবি কি খালে নাজানো আৰু তাৰপিছত সি ৰাতিপুৱা বোলে বমি শৌচ- মানে ঢেৰ কিবা কিবি। এতিয়া হস্পিতেললৈহে নিয়া হৈছে হা হা। পাকসস্থলী সমস্যা নে এতিয়া পেটৰ সমস্যা নে নে বেলেগ কিবা সমস্যা মই ধৰিবই পৰা পোৱা নাই তাক এতিয়া আমাৰ এই ওচৰৰে মানে মেডিক চিকিৎসালয়লৈ নিছিলোঁ। তাত তাৰ ডক্টৰে কলে যে ইয়াত নহ'ব আপুনি এই লখিমপুৰলৈ লৈ যাওক।
আপুনি আপুনি আমাৰ ওচৰৰে নাৰায়ণপুৰৰ চিকিৎসালয়লৈ নিছিলে চাগিলে। হয় এটাত মই ইমান চিকিৎসাটো ভাল নহ'ব আপুনি হয় গুৱাহাটী নহয় ডিব্ৰুগড় লৈ যাব চেষ্টা কৰিব।
ন ডক্টৰেট ক'লে লখিমপুৰলৈকে লৈ যা লৈ যাওকচোন বাও। তাৰপিছত আপোনাৰ বমি আৰু যোন টো অসুবিধা হৈছিলে সেইখিনি এতিয়া বৰ্তমান ৰখিছে বাৰু হ'লেও মানুহটো দুৰ্বল মানে।
অ ভাবিছিলো বাকী আপোনালোকৰ খেতি কিমান আগবাঢ়িছে?
আমাৰ খেতি এপোৰা মান হ'ল বাকীখিনি আছে আও। লাহে লাহে সেইখিনি লাগি থাকিম।
মাটিত পানী আছেনে বাৰু।
পানী মানে ৰ'দ এইটো দেখিছে নহয় আন ও ম আপোনাৰ মূৰত মানে চুলি নাইকিয়া হৈ যাব। টো ৰ'দত নি নু পথাৰত কেনেকে ৰুব?
হয় হয়।
হয় হলেও এই আমাৰ হেৰিহঁতৰ ঘৰত আমাৰ বৰ্তাহঁতৰ ঘৰত আপোনাৰ যন্ত্ৰ এটা আছে নহ হয় আপোনাৰ এইটো মানে আপোনাৰ নদীৰ পৰা পানী টানি আনি পথাৰত দি দিব পাৰে। এইটোতো আপোনাৰ সেই তেল লাগে আকৌ ডিজেল লাগে।
অ সেইটো হয় বাৰু, এ পানীতো যিহেতু শুকাই গৈছে ডেম ট ভাগ যন্ত্ৰৰ জৰিয়তে হলেও পানী সিচি পেলাই মাটিটো ৰুবই লাগিব কাৰণ আমি খেতিৰ ওপৰত নিৰ্ভৰশীল মানুহ।
হয় হয়। নহয় নহয় মাটিটোতো মই ৰুমেই বাৰু এইটো মাটি মই আপোনাৰ চণ পৰিবলৈ নিদিওঁ।
এইটো মানে, অহ খেতিৰ মানে বহুত উপযোগী মাটি। তাতে এইবাৰ আপোনাৰ পানী যে হ'ল মাজতে দুই তিনটামান গম পায়েই নহয়? সেইখিনি পানীয়ে মানে আপোনাৰ বহুত সাৰ পেলাই দিলে ঔ, গোটেই আপোনাৰ এই দৌপাঙৰ পলস পেলাই মানে মাটিখিনি গোটেই সাৰুৱাই কৰি থৈছে আৰু, ভাল ধান অলপ ম অৰ্জন কৰিব পাৰিম তাৰপৰা, সেইটো কাৰণে মানে এইখিনি ধান মই এৰি নিদিওঁ।
আৰু বিশেষকৈ আৰু বিশেষকৈ এইবাৰ আং উম দেখিবলৈ পাইছে গৈছে যে পৰম্পৰাগত কৃষি পদ্ধতি প্ৰয়োগ কৰা আজিকালি মানুহ কমি গৈছে আৰু খেতিৰ আপোনাৰ যিসকল মানুহে আগতে খেতি কৰে তেওঁলোকেও আজিকালি উ খেতি কৰিবলৈ এৰি দিছে। সকলো লোক গা -গাঁৱৰ পৰা চহৰৰ মুুখী হৈছে। এ মানে খেত- খেতি কৰা মানুহ কমি গৈছে সেইবাবে আমাৰ নিচিনা মানুহকেইটাৰ নিজৰ মাজতে খেতি কৰিবলে বাদ দিব তেতিয়াহলে আও সমস্যাই দেখা দিব।
হয় হয়। এতিয়া এ এইটো মানে আপোনাৰ এনেকুৱা ধৰণৰ কথা, মানুহৰ জীৱিকাৰ বাবে এইটো তো আপোনাৰ যাবই লাগিব ক'বাত নহয় ক'বাত। এতিয়া তেওঁলোকে যদি খেতি -খেতি বা কৃষি ক্ষেত্ৰখনত তেওঁলোক লাভান্বিত হোৱা নাই, তেওঁলো কে বেলেগ কিবা এটা কথা ভাবিবই লাগিব দিয়কচোন। তেওঁলোকে হয়তো কিছুমান মানে পিছ কৰি আছিল তেওঁলোকৰ চিন্তা ধাৰাত মানে আপুনি যদি আপুনি মই দৰে আমিবোৰ এতিয়া কিমান কৃষি কাৰ্যৰ জৰি়য়তে আগবাঢ়ি গৈছো হয় নাই? আপুনি চাওক এতিয়া কিমান বিজ্ঞানসন্মতভাৱে মানে কৃষি পদ্ধতিবোৰ ব্যৱহাৰ কৰিছো, আপোনাৰ যিমান পৰিমাণৰ সাৰ লাগে মাটি কৃষি সিমানটো সাৰ দিছো। যদি কালি পিছত তাপিছত আপোনাৰৰ বতৰ চাই খেতিত নামিছো জান সঠিক মানে ব্যৱ্স্থাবোৰ হাতত লৈ আছো আৰু। এইবোৰ কাম কৰিলেনে আপোনাৰ কৃষি কাৰ্যত লাভ নাইকিয়া নহয় নহয়, কৃষি কাৰ্যত কোদিন আপোনাৰ লোক লোকচান নহয় লাভ হ'বই যদি আপুনি এইখিনি সঠি সঠিকভাৱে কৰিব পাৰে।
হয় বাৰু, অ ব্যক্তিগত মানসিকতাৰ অভাৱ যিহেতু সেইবাবে আমি খেতিত কিছুমান লোকে উন্নত খেতি কৰিব পৰা নাই, আ যিহেতু আমাৰ ধৰক এতিয়া মোৰেই মই বাৰ বিঘা মাটি খেতি কৰোঁ বাৰ বিঘা মাটিত যদি উন্নত পৰ্যাপ্ত পৰিমাণৰ যন্ত্ৰ পাতি প্ৰয়োগ কৰি উন্নত সাৰ ৰাসায়নিক দ্ৰব্য আদি যিসমূহ কীটনাশক দ্ৰব্য আদি প্ৰয়োগ কৰি যদি ভালদৰে খেতিটো আৰম্ভ কৰোঁ আ বিশেষকৈ উম খেতি কৰাৰ ক্ষেত্ৰত আপোনাৰ, আহ যিসকল একেলগে একেলগে গোটা খেতি কৰি পেলাই তাত আ ৰোৱনী- দাৱনী আদি লগাই পেলাই যদি মই ভালদৰে এটা বিজ্ঞানসন্মতভাৱে খেতি কৰোঁ, তেতিয়াহলেতো আমাৰ লোকচান নাই, আমাৰ বিশ যিহেতু যথেষ্ট লাভ হয়। সেইটোকে অৱলম্বন নকৰি বহুত লোকে আজিকালি কয় যে খেতিত লাভ নহয় কিবা কিবি কৰি পেলাই তেওঁলোক চহৰলৈ বেলেগ কিবা কামত ব্যক্তিগত খণ্ডৰ তলত গৈ পেলাই চলিবলৈ যায়। ব্যক্তিগতভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা নকৰে হয়নে বাৰু।
হয় হয় নৃত্য ব্যৱহাৰ মানে তেওঁলোকে ভালদৰে শিকাই নাই। পৰিৱৰ্তে মানে তেওঁলোকে সেই কোৱাৰ ব্যক্তিৰ খনৰ সেই কিবা এটা উ প্ৰতিষ্ঠানৰ মানে কোনোবা এজন
আচলতে মানে কবলৈ গলে মানুহখিনি এলেহুৱাও আৰু আপোনাৰ এই মানুহখিনি মানে কিছুমান পৰিৰিষদ বনাই তেওঁলোকে এতিয়াও স্বাৱলম্বী হবলৈ মানে শিকাই নাই। এনেকে হলে আপোনাৰ আমাৰ অঞ্চলটো নহয় মানে এনেকে হ'লে তেওঁলোকৰ নিজৰ ব্যক্তিগত জীৱনটোও উন্নত মানদণ্ডৰ কৰিব নোৱাৰিব লগতে তেওঁলোকৰ মানে ওচৰ চুবুৰীয়াৰ লগতে পৰিয়ালবৰ্গও মানে ইমান আপোনাৰ উন্নত চিন্তা ধাৰণ কৰিব পৰা ব্যক্তি হৈ লৈ গড় নুঠিব মানে। আপোনাৰ অসুবিধা য'ত খিনি আছে এই ক্ষেত্ৰত
হয় এতিয়া ব্যক্তিগতভাৱে ধৰি চাবলৈ গ'লে মই যদি উন্নত পৰ্যায়ৰ কথা নাভাবোঁ। বা আপুনি যদি নাভাবে তেতিয়া এজন মানুহে যদি নাভাবে সমাজখন তেতিয়া শুদ্ধ নহয়। আৰু যদি সমাজখনে সেই কথা নাভাবে। তেতিয়াহলে দেশখন তেনেকে আগোৱাই যাব এজন ব্যয়ক্তিৰ পৰাতো সমাজ এখন গঢ় লৈ উঠে। সেইবাবে এজন ব্যক্তিয়ে সেইমতে চিন্তাধাৰা গঢ়ি তুলিব লাগিব যে যাতে সমাজখন বা দেশখন আগোৱাই নিব পাৰি হয়নে?
হয় হয় আপুনি ঠিক কথা কয় ধৰক আমি দেশখন দেশখন বা সমাজখন আমি যদি ভালদৰে গঢ় দিবলৈ হয় তেন্তে হ'লে আমি প্ৰত্যেকজন ব্যক্তিয়ে এই ক্ষেত্ৰত মানে দায়বদ্ধ এখন সমাজত এখন এখন সমাজত যিমানজন ব্যক্তি থাকে প্ৰতিজন ব্যক্তি দায়বদ্ধ সেই সমাজখন ভাল কৰিবলে ঠিক তেনেদৰে এখন জিলাত আপোনাৰ যিমানখিনি গাঁও থাকে প্ৰতিখন গাঁৱেই দায়বদ্ধ সেই জিলাখন ভাল কৰিবলে তেনেদৰেই মানে ৰাজ্যখনৰ ক্ষেত্ৰতো আম আমাৰ ৰাষ্ট্ৰখনৰ ক্ষেত্ৰতো কিন্তু মানে আমাৰ মানুহবিলাক ইমান। এই ইমান আপোনাৰ তেওঁলোক বৰ্তমান ইমান সোমাই পৰিছে যে নিজৰ মাজতে তেওঁলোকে মানে আনৰ কথা ভবাতটো সমাজৰ কথা ভবাতটো বাদেই মানে তেওঁলোকে নিজৰ ঘৰখন বাদ দি কাষৰ ঘৰখনৰ কথাও ভবা বৰ
উম হয় হয় হয় হয় বাৰু
ইয়াৰ ফলত মানে আমাৰ দেশখন উৰ্ধলৈ নহয় অৰ্ধলৈহে গতি
অ হয় আৰু এটা আৰু এটা কথা চাব ধিশেষ বিশষকৈ আমাৰ অসমখনক লৈ অসমখনতো বিশেষ বিশেষকৈ বহুতো কৃষিৰভাৱে চহকীয়া এখন দেশ। হয়নে বাৰু। এতিয়া সেই হিচাপে চাবলৈ গ'লে আমাৰ অসমৰ যিটো হেৰিয়ৰ অৰ্থনীতি যিটো মানদণ্ড সেই মান মানে অৰ্থনীতি হ্ৰাসৰ কি হ্ৰাসৰ বৃদ্ধিৰ যিটো মানদণ্ড সেইটো চাব সেইটোতকে চাব কবলে গ'লে ভাৰতৰ অন্যান্য যিবোৰ ৰাজ সেই ৰাজ্যবোৰত অহ আপোনাৰ হেৰিয়ৰ জি ডি বিৰ বাৰ্ষিক অ ৰা টো আয় ব্যক্তি বৃত্তিগত আই মানে সেই আইটো যথেষ্ট উৰ্দ্ধত হয় নে বাৰু। সেইটো বাবে বাৰু আমাৰ দেশখন কোনফালে ধাল খাইছে বুলি ভাবিছোঁ আমি।
আপুনি চাওক এতিয়া এতিয়া আপুনি জি ডি পিৰ কথা কলে মই জি ডি পিৰ কথা হলে ক'ব জি ডি পিৰ কথাটো ক'বলৈ নাযাও বাৰু বা বাৰ্ষিক হেৰি
আপোনাৰ মানে জি ডি পিটোৱে বাৰ্ষিক বায়ু নুবুজায়। কিন্তু মানে বাৰ্ষিক আপুনি আয়ৰ কথা কৈছে এতিয়া আমাৰ বাকী গাইটো আমাৰ অসমৰ ক্ষেত্ৰত মানে ইমান উন্নত মানদণ্ড নহয় আমি যদি আপোনাৰ কিছুমান ৰাজ্য চাও হয় আমি কিছুমান ৰাজ্য চাওঁ ধৰক পাঞ্জাৱ আৰু হাৰিয়ানা আপুনি পাঞ্জাৱখন যদি চাবলৈ যায় পাঞ্জাৱ মানে আপোনাৰ অৰ্থনীতিৰ ক্ষেত্ৰত ইমান আগ বঢ়া যে আমি হয়তো সিহঁতৰ ওচৰত পাবলৈও এতিয়াও আমাক আৰু বিশ ত্ৰিশ বছৰ লাগি যাব। কিন্তু পাঞ্জাৱৰ যদি আপুনি চাবলৈ যায় পাঞ্জাবৰ সৰহখিনি সংখ্যক মানে প্ৰায় নব্বৈ শতাংশৰো অধিক লোক কৃষি কাৰ্যৰ লগত জড়িত। আৰু সেই নব্বৈ শতাংশ লোক যে আছে হয় সেই নব্বৈ শতাংশ লোকৰ মানে অধিকাংশ আপোনাৰ যুৱক যুৱতী।
হয় আৰু তেওঁলোকে হয় তেওঁলোকে উন্নত পৰ্যায়ৰ মানে এ, যন্ত্ৰ পাতি ব্যৱহাৰ কৰি খেতি কৃষি কাৰ্য সম্পাদন কৰে। হয়নে বাৰু হয় মই সেইটোৱে বুজাবলৈ বিচাৰিছিলোঁ যে আমাৰ অসমৰ ব্যক্তিগত যিসকল আজিকালি যুৱ প্ৰজন্ম তেওঁলোকে এই এই বিষয়টোৰ প্ৰতি উৎসাহিত কিয় নহয়।
উৎসাহিত নহয় মানে তেওঁলোকৰ কিছুমান মান চিন্তা ধাৰা আপোনাৰ ঠেক বুলি মই ক'ব চাব লাগিব আপুনি এতিয়া পঞ্জাৱত পাঞ্জাৱৰ সেই যুৱক যুৱতি বিলাকে বা সেই নিবনুৱা ছাত্ৰ ছাত্ৰীবিলাকে সিহঁতেওতো আপোনাৰ খেতি কৰি পেলাই ইমান টকা উপাৰ্জন কৰিছে সিহঁতি এখন ৰাজ্যৰ নিচিনা এটা বিশাল অঞ্চলক তেওঁলোকে অৰ্থনীতিৰ ক্ষেত্ৰত আগুৱাই লৈ গৈছে গতিকে নিজে এ কিমান স্বাৱলম্বী হৈছে। বা নিজে কিমান অৰ্থ বা ধন উপাৰ্জন কৰিছে আমি সেই কথাৰ পৰা গম পাওঁ। কিন্তু আমাৰ অসমৰ মানে যুৱক যুৱতীসকলৰ মানে কিছু ক্ষেত্ৰত ইয়াৰ চিন্তাধাৰা পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে তেওঁলোকে মানে এই টাত ব্যৱসায় প্ৰতিষ্ঠানত লোকৰ অধীনত আপুনি এ কোৱাৰ দৰে মানে লোকৰ অধীনত কাম কৰাত কৈ ভাল তেওঁলোকে এনেকুৱা এনেদৰে কৃষি পথাৰত লাগি মানে নিজে স্বাৱলম্বী হোৱাটো।
হয়, হয়-হয় বাকী বৰুৱা ভাত পানী খোৱা হলনে বাৰু?
ভাত পানী মানে মই আপোনাৰ এই শয়ন কক্ষ ত্যাগ কৰা বেছি দেৰি হোৱাই নাই। হয় মই এতিয়া শয়ন কক্ষ ত্যাগ আপোনাৰ বহা কক্ষত বহি আছো।
হয় চাহ টাহ খোৱা হ'ল।
মানে মই দাঁত মৰ্জনো কৰা নাই বৰ্তমান মনজন।
অ' তেতিয়াহ'লে আপোনাৰ বেছি দেৰি হোৱাই নাই তেতিয়া উঠা।
হয়-হয় মোৰ মানে আপোনাৰ কালি আমাৰ ঘৰৰ ওচৰ আপোনাৰ লোৰা চাৰিটামান।
সিহঁতি আহি মানে কলে হেৰি বুলি এই কিবা ধন উপাৰ্জন কৰে হেনো ৰাতি পাই আপোনাৰ তেতিয়া ডেৰ মান বাজিছে।
মোক আপোনাৰ মাতি লৈ গৈছে দলঙৰ ওপৰলে তাৰপিছত গৈ সিহঁতি ফোনত লাগিছে। মই অলপ দেৰি চালো তাৰপৰা আহি শুই থাকিলো আৰু সেইটো কাৰণে মানে ৰাতিপুৱা উঠা দেৰি হ'ল অলপ।
হয়, হয়-হয় বাৰু সেইটো হয়, হয় মই বাৰু ৰাতিপুৱা আপোনাৰ চাৰিমান বজাতে উঠা হ'ল। উঠি মেলি আপুনি জানেই দেখোন মই খেতি বাতিৰ লগত ভালদৰে জড়িত মই গ'লোঁ আপোনাৰ হালখনলৈ
হয়।
যিকনৰ ওচৰৰ ঘৰৰ মাটি সেইকন কম পৰিমানে আছে সেইকণ মই নিজৰ হালেৰে বাওঁ বাৰু প্ৰায় মানে চেষ্টা কৰোঁ আৰু। যিকন পাৰোঁ তাৰপিছত চাহ তাহ খাই মেলি হাল মেলি তাৰপিছত এতিয়া বৰ্তমান গৰুলৈ দানা কুটি আছোঁ।
হয় হয় আপোনালোকৰ ঘৰত হেৰি আছিলে নেক- কিয় এইটো ভীমকল
ভীমকল তেনেকৈ নাই মই ওচৰৰ এই কষ্টবাৰ কেন্দ্ৰৰ পৰাহে আনো। বাকী আপুনি লাগিলে আপুনি খবৰ কৰিব পাৰে, আনিব পাৰিব।
হয় হয় মোৰ মানে বহুত দিনৰ পৰা পিঠা গুৰি লাডু এটা খাবলৈ মন গৈ আছে ভীমকলৰ সৈতে সানি। শুকান পিঠাগুৰিৰ মই ভীমকলটো পোৱা নাই মানে।
হয় ৰাতিপুৱা কিন্তু ভীমকলৰ সৈতে পিঠাগুৰিৰ যিটো লাডু, সেই লাডুটোহে চাহকাপ খাইহে টেষ্ট। তে বিবা বেলেগ
হয় হয় দিনটো মানে সতেজ হৈ থাকে আপোনাৰ। আজিকালি নাই নহয় বুজিছ- যেনে আমাৰ এইফালে আপোনাৰ কল চলবিলাকো প্ৰায় নকৰে মানুহে কল
উম উম। আকৌ আকৌ সান্দহগুৰি সেই সান্দহগুৰি যিটো আমাৰ আগ- বৰ দিন হয় আপোনাৰ যিটো